অঁ কোৱা
এ কৈ কি কৈছিলে কৈ থাক কএতিয়া
হব নাই দেই বোলো হচি দে অহাকালি আৰু ভালকে কৰিব লাগিব আৰু ক্লাছবোৰত
মইতো আজি নগলো থাকো মলে হ'ব দে নাযা মই যদি যাওঁ দে এনেওঁ যোৱা অহা কালি তেনেক খতিয়ে যাব বলে এদিন যাৱেই দে পইচা চইচা ৰাতি লৈ থৈ দিছো ৰাতিপুৱাই আৰু এ হব দে এইটো কেনেকে ইচ্ অঁ আৰু মোৰ কিবা এইকেইদিন টোপনিতো ভাল হোৱা নাই আৰু তই তই যে কৈছিলি তই আধা ৰাতি সাৰ পাঁও আজি মই পাছ কিছু জানা না
কেইটাক
কেইটাত জান তিনতা অঁ এ বেছি মন মান মই ইমান জোৰকে পেচাব লাগিছে অঁ'বোল হে অঁ বোল চাইে পচটা সৈতে বাতি যাব প আৰু হয় তিনিটা
উম
মই বোলো মবাইলত অঁন আছে নেকি তাৰ পাছত আকৌ চাই চো মই বোলো নহয় দে মই শুই চো নদে। মই একেবাৰে এনেকুৱাই হৈ যাই মানে। সেমেকা মবাইলত তো চাই চাই।। অঁ ইমান টোপনি লাগে মই বোল এনে ব এনে দুই মিনিট মান থৈ দিওঁ আৰু টোপনি আহে নাহেএনে নাই চাওঁ মোবাইলটো সেনেকে নে নেট চেট অ নহয় দ অন হৈ যায় ৰে
অ
অ হয় নেকি থ পিছত গমেই নাপাও ৰাতিপুৱা ৰাতিপুৱাই গম পাওঁ মানে কি ৰাতি সদায় এট অফ কৰি শুও ন
অ অ
সেইকাৰণে মই ৰাতি নেট অফ থাকিলে গম পাবি আৰু শুইছে বুলি
মোৰো সেই একে
কৰলো তাছত আকৌ তা মানত পেচাব লাগিছে আকৌ চলো হে পানী আহি আছে মই বোলো আমাৰ উঠা নাই নেকি চবতকে ডাঙৰতো আকৌ এবাৰ আগ পিনে চালো নাই আও শুই পিনে ঘৰত গৈছিলো ৰ আজি এ আজি মানে কিবা কিবি ৰুইছো ইস্ত্ৰি অহা কথা ত আহিল নে কাম চামুছিল তত আমাৰ আৰু উঠালো যে উঠা এনেকে আহিছে পানী ঘৰুৱা চব উঠিল মই শুই থাকিলো আৰু
আচ্ছা
তিনিটা মানত আজি হঠাতে সাৰি পালো বোলো কোনো দিনা নহয়
মানে মই কালি কৰিছিলো ন তাৰ পৰা ভাবি আছিল সেইকাৰণে
ভাবা মানে তই কৈছা আৰু তেনেকে আৰু কথাটো শেষ হৈ যায় নাজতিয়া বষাৰ পলো
উম কেতিয়াবা হৈ যায় দেই এনেকোৱা
উম আৰু কঁঠাল আনিছে কঠাল কঁঠাল খাই আহিবা
নাখাও মই বেয়া পাওঁ উম মই বেয়া পাওঁ মই কেনেুকোৱা পাওঁ কিবা অ আনাৰস খাও মই কঠালটো বেয়া পাওঁ
হা ম চামছ হয় ফল খুব খুব কমেই আছে নেকি যোনটো বেয়া ত এই মৌচুমীটো বেয়া পাও আৰু জামুনতটো বেয়া পাও
জামঙন জামুনটো তুমিও বেয়া পাও
একো কিবা সোৱাদ নাই ন অ মধুৰি আমো ভাল পা আমাৰ আগতে থাকোতে পুহিটো আগৰ ঘৰত এতে আমাৰ থাকোতে সেই আহ পিছ পি নাছিল হৰ্মদি পুৰা গুলপীয়া গুলপীয়া আহে কি ম ধুনীয়া সটোতো নাই এই যে এইটো ঘৰত হ ভাল মধুম খালে জান না এই যে হাগাৰ বেমাৰ হয় সেইবোৰ ভাল হয় মানে টাইট টাইট যে হয় বহুতৰ ভাল হয় খাব লাগে ভাল বহুত ভাল চুলি তুলিৰ কাৰণেও ভাল তোৰতো ভালে দেচোন হ'লেও খাব লাগে ভাল
মোৰ মোতকে তোৰটো বেছি ভাল
কি
মানে এইটো ভলিয়মটো
চুলি অ সেইটো আছে এতিয়া আৰু চুলি তাকে পাতলাও হয়নে লাগিছে অ নাই অকি কি বা কৰবাই নি
আচ্ছা
তলত দেখি কাটি থাকো না
উ সেইপিনৰ পিনে অ মোৰ না ফাতে কিন্তু দে
ভালে সেইটো খাবলে
সিপিনৰ পিনে কেনে খবৰ
এইপিনে মানে কোন পিনে আমাৰ এইদিগে
আহ
আমাৰ অদঙেতো ভালেই কালি আমাৰ লগত তাই যাব নেকি আম আমিয় লগ যাবল কিয় লগ ধৈছা তাইক তাই এনেইও বাৰটা এটালৈকে শুই থাকে গৈছে একো নাই হা হা
তইও ক বোলো এইদিকে সিদিকে
আমাৰ স এই কথা কোৱা নাই হাতীটোৰ কথা কোৱা নাই
নহয় অ তই যে কলি এইদিকে
অ
ইদিকে সিদিকে তই ক মানে
আহ
মই নাজ গৈ চিলো আগতেে মোৰ লগত এটাই কৈছিল এনিকে মই বোলো কি এনিকে
এইটো এইটো মানে সেইবোৰে কয় এইবোৰে কোৱা এই যে পাই যাব কেজে লেবৰ
আহ তাৰপিছত আৰু তাৰপিছত আৰু কি কৈছে এই মানে ইপিনে সিপিনে টাইপত মানে এদিকে সিদিকে কচ অ তাৰ পিছতহে গম পাইছো মই
অ',
কি?
তোৰ উপৰত, তোৰ চুলিটো বান্ধিলি। উপৰে-উপৰে। চু-চুলিহে হয় না।
ম বুজা নাই কি কৈছা?
হাপ্ত চুলি বান্ধিলি ন হুপা-চুপা। তোৰ ওপৰ দিনে চুুলি কেইটামান থিয় হৈ থাকে নে মানে এনে সৰু-সৰু চুলিবোৰ যে যোনবোৰ যে গজে।
উম' অ' থাক থাকে অ',
মোৰো থাকে সৰু-সৰু ছুলি মাহ ডাঙৰ হৈছে নে নাই।
থাকে মোৰ। হল ইমান এটা মোৰ সেই হয় নাথাকে। ষ্ট্ৰিট নে পৰি থাকে।
মই স্তেড চুলিবোৰ পাও কিন্তু মই কঢিলিও ভাল পাও।
কাৰ্লিতো মোৰ কাৰ্লিতো ভাল লাগা হৈছে আজিকালি।
মোৰো ভাল লাগে মোৰতো আগৰ পৰা ভাল লাগে মোক চবে কয় মানে কেতিয়াবা জানা মোৰ চুলিটো ছৰ পিছত। কেনে-কেনে হৈছে যায় তাহাতে টো মোক দেখা চুলিটো যদি ধুইনিয়া কে শুকায়। পুৰা একদম মেগি দি হৈ যাব। এটা-এটা-এটা-এটা-এটা, আমাৰ-আমাৰ এইৰো হয় সৰুটোৰো হয় মোৰো হয়।
অ' বিৰাট ভাল পাওঁ চা মই কাল হেৰি কৰি কিনে। ক্ৰিম টো লগাই কিনে কাৰল গৈছিলো কি মজা কাৰল হৈছে।
কি ক্ৰীম কি ক্ৰীম
এইটো আৰাটাৰ ক্ৰীমটো যে।
কি-কি?
আৰাটা-আৰাটা।
কি আৰতাৰ এই
আৰাতাৰ হেৰিত আছে দে কি বুলি কয় এমাজনত পাই দে। জেলটো আৰু ক্ৰীমটো। মই মানে সেই চলি আছিল দে চেল চলি আছিল মই দুইশ কিমানত আনিছো।
মানে কিমান দাম চাৰিশ কি? আঢ়ৈশ মানে কিমান এ?
নে কি?
অল কাপোৰৰ।
অহ', ভাল বস্তু চাই ইমান ধুনীয়া তটো মাথাটো। ধুই আহি কিনে। ক্ৰীম টো লগাই এনেকাে কাৰ্ল কৰিত দিব। তাৰপিছত জেলতটো লগাই দি মানে ক্ৰ্ৰীমটোয়ে কটো মানে সেই- সেই কৰি ৰাখে আৰু
অহ', মানে যাৰ- যাৰ যেনেকা চুলি সেই হিচাপেহে ভালকে ভাল।
টোৰটোত ভালকে থাকিব।
ত', সেইয়ে ন যাত তো অলমান
মূৰটোত আছে কিন্তু সিমান এটা সময় নাই মানে। থাকে দুইিন থাকে আৰু ভাল মোৰটোত দুইিন আছে ভালক মই সেই কেই দিন পোৰা চাঞ্চ তোমাৰ সেই লগৰ এজনী ঘৰত গৈছিলো। কাৰ্ল কৰি মানে গধূলি কামত। এটা আছিল। অহ', তেৰ তাই ত বঢ়িয় মই ফটো চটো উঠচো। সেই চেন্সতে ফটো উঠি আহিছোঁ। উ
অহ',
ভাল ক্ৰীমটো ভাল বঢ়িয়া জেলটয়ে ক্ৰ্ৰীমটয়ে।
চম ৰস মোক দিবিচোন।
অহ', মই দিম দাৰত সেই দিম দিনটো দিম
অহ ', চাম আৰু একবাৰ। কিন্ত বা নহলে সেই মোবাইলত। থে কৰি কিন্তু দেখাবি।
কাৰ্লব বুলি কৈ হেতো। কাৰ্ল আপ -কাৰ্ল আপ ক্ৰীম। সেইটো -সেইটো বেচি। বি দাম সেইটো ছয়শ কিমান।
কিমান দাম?
ছয়শ। কিমান চাৰে ছয়শ আহ', মানে চাৰে ধৰি দি। ভিও মজা আছে আৰু এহ', আৰাতাটোৱে ভাল দে। মই সেইটোৱে ভাল পাইছোঁ কিন্তু ইউজ কৰছোঁ না ভালে সেইটো।
উম।
উম ঠ
লগাই চাম ৰ এবাৰ। কেনে লাগে? এনে একেটাই কথা। মাথা‌ পিছত পুৰা একদম মই তেল পানী লগাই একদম, একদম চুচু একদম তেল মাৰছি দ'।
অ এ নাই নাই নাই নাই নাই আজি আজিকালি এইটোত টাইমত কাৰ্লি চুলিটোৱে পুৰা হেৰিত আছে তপত আছে।
অ ভাল লাগে।
মেগী কাৰল মই বিৰাট ভাল পাই মোক দি ইয়াতো চুলিখিনি।
অ'।
মোৰখিনি তই ল, তোৰ খিনি মুক দে।
হা
মই যাব পাৰো দে দু থাকা কাগজ উম। এই ভেকেচন।
মইহে যাম তই কিয় আহে।
এ!
হ'ব দে এক কাম কৰিম চা, যেতিয়া মই, হ'ব থ তই শুই, আগত মই হ'ব, মই যাই কিনা যেতিয়া আমি আহিম। তেতিয়াহ'লে তোক লৈ হব না অ অ
এতে, অ। অ। মোৰ মানে এটা থাকি থাকি থাকি একদম মানে আমনি লাগি গৈছে।
গম পাইছো দে আহিবি ইয়াত। কিন্তু ক'ত থাকবি, আমাৰ তাত থাকবি নে‌ ইয়াত? থাকবি।
সিহঁতৰ তাত?
ঠিকনো নহয় আৰু, তই হ'ব দিয়া
নাই নাই নাই নাই, তহঁতৰ তাত থাকিম। তহতৰ তাতে থাকিম দে, যাহ, কুনি থাকে তহতৰ তাতে, নাথাকো মই।
সিহঁতৰ তাৰ সিহঁতৰ তাত ঠাণ্ডা মত, সিহঁতৰ গৰমতো ঠাণ্ডা ঠাণ্ডা হাৱা খাৱা পাবি।
উম আৰু কিবা অ মোৰ ঘৰত আছে অ মোৰ ঘৰত আছে আৰু মই ঠাণ্ডা খাই আছো ঘৰত হ
কথা শিকও আৰু তইয় অ নাই মই আম মই আম্বানম না মই বনিৰতে
অ আমাৰকতো ভালকে আছে দেচোন
আহ আহ
হেইয়াই
গলদিছে মিছতেক
আৰু অলপমান দে এইটো এচোন ইয়াৰ পিছত অ আমি সেইটানত কৰিম দে তই অ উ দ চাৰে দস্তা মানত
তোৰ তাত কেইটা আছে আৰু
আৰু তাই মোক সেই তাত দি গল ৰ এ আহিছিল তাই মানে আৰু ম আগতে আৰু
মোৰ বা কেতিয়া দিয় মোৰটো চাব লাগিব
মইে দি যাম দে কোৱালি মানে চাই থাক
আহ দিবি তই খবৰ হৈছে অ হৈছে হৈছে হৈছে কটো উম দে
উম
হ ভুল লাগছে এই খুবছানা চ চ
ক ন আছে
কথা ধোৱাচোন
কিয়
নাজানো
আৰে অ মোৰো যোৱা নাই
টাইম হোৱা নাই নেকি
হৈছে
জ নে
পাক